শুনিছ নাই?
হেল্ল'?
মই শুনি আছো, তই শুনিছ নাই? হেল্ল'?
হেল্ল'? এইটো কি, একো নুশুনে নে কি অ।
হেল্ল'?
শুনিছ নাই শুনা?
অ এতিয়া শুনিছো।
অ 'তোৰ নেটৱৰ্কটো ভাল নহয় নেকি?
অ জানো, হ'ব পাৰে চাগে তেনেকুৱা।
কেইখুটি ওলাই আছ ওপৰত।
পাঁচ খুটিয়ে ওলাই আছে।
উম, উম। একদম এপটোত মেইন কথাটো মনত ৰাখিবি। ইয়াত তই ফোনটো কৰাৰ পিছত, একো তই গালি গালাজ কৰিব নোৱাৰ।
উম।
আৰু ইটো সিটোৰ নাম
উম।
তাৰপৰা তোৰ, পাৰমানেণ্ট মানে কিবা লোকেশ্যন কিবা কিবি ফোন নম্বৰ হওক কাৰোবাৰ কিবাকিবি নম্বৰ হওক মানে পাৰ্চনেল ডিটেইলছ সেইটো তই একো ক'ব নোৱাৰোঁ ইটোৱে হওক বা সিটোৱে হওক
হম
তাৰাপা তই গালি দিব নোৱাৰ একো গালি মানে গালিয়েই নহয় তই একো বেয়া শব্দ ইউজ কৰিব নোৱাৰ মানে
আ্ছা
ডাইৰেক্ট সেইটো চাওঁ চেক কৰি, চেক কৰি পেলাই সিহঁতে সেইটো, কলটো ট্ৰেক কৰি পেলাই, কেনঞ্চেল কৰি দিয়ে মানে।
অ'।
সেনেকে সিহঁতে মেইনকৈ কৰে, আৰু এইটো কৰিবলৈ হ'লে তোৰ এপটো অ'পেন থাকিব লাগিব, আৰু নেটটো ভাল থাকিব লাগে মানে।
অ'।
কিছুমানৰ কি হ'য়, এতিয়া তই ভিডিঅ' কল কৰা বা হোৱাটছআপত কল কৰোতেতো কি হ'য় তই যদি এয়াৰলাই মডটো অন অফ কৰিলেওঁ, তাত কলটো কাট হৈ নাযায়।
হম
ইয়াত কিন্তু তেনেকুৱা নহয় ইয়াত কলটো কাাট হৈ যাব মানে
উম
হস্পট লৈ থাকিলে হস্পটৰওৰ গ'লে ফোন কাঠ হৈ যাব
হটস্পটো কৰিব পাৰি নেকি
অঁ নেট থাকিলেই হ'ল মানে নেটটো ভাল লাগে মানে হেৰি কৰিবলৈ
আৰু
তাৰপিছত তোৰ কি হয় মোবাইলটো ইয়াত আছে অ নাল তাৰপৰা তোৰ হাড়ী হয় মিনিমাম দহ মিনিট পাঁচ ছেকেণ্ড হ'ব মেক্সিমাম বাৰ মিনিট পাঁচ ছেকেণ্ড কথা পাতিব লাগিব হা এতিয়া সোমাইছিলে তাৰপিছত তোৰ হেৰি হয় সেইটো দহ মিনিট পাঁচ ছেকেণ্ড হ'লে তই কিবা এটা কৰিবাই নিজে কাটি থ'ব পাৰ
আহ
আৰু বাৰ মিনিট পাঁচ ছেকেণ্ড হ'লে ফোনটো নিজে নিজে কাট খাই যাব
তহাঁতে কাটি দিবা মানে
অঁ সেইটো সতে অটকাত তাৰপ তাতাত আৰু তেনেকে একো নাই সেইটোৱে আৰু তোৰ মানে কি হয় যেতিয়া তই এতিয়া মইতো ফোন কৰিছো ন
উম।
এতিয়া মই তোক ফোন কৰোঁতে তাত তোৰ পইচাটো সোমাই। হেৰি হয় এশ টকা।
উম।
মানে মই যেতিয়া তোক ফোন কৰিছোঁ। তেতিয়া মই পাম এশ টকা। আৰু তই পাবি আশী টকা সেইটো মেক্সিমাম। সিমানটো সিহঁতে নিদিয়ে। তাত তোৰ দিয়ে মেক্সিমামটো ষাঠি টকা দিব। বা সত্তৰ টকা দিব। ম পাছত ফোন কৰিলে। আৰু এতিয়া মই তোক ফোন কৰিছোঁ ন'। তোক ফৰ্টি, ফৰ্টি ফাইব, ফিফ্টি। ছিক্সটি সেইষ। কিমানটোৰ লাগে তোক দিব।
সিমান সিমানে এটা দিব।
অ', সিহঁতে দিব অ',
আম ধৰি ল আ, যদি মই কওঁ।
উম।
তেতিয়া হয় তেনেকে মানে মই ধৰি ল' সাত পালে তই এইতটি পাবি।
অ',
তোৰ পাই ধৰি লত তই কলি তোৰ বা যিটো মই ধৰি ল কতটো পালো। যে মুৱা প্ৰকলিতে থাকিব।
অ', সেইটো তোৰ তাতে থাকিব।
এক দিনত পাৰি?
যিমান মন যায়।
লিমিট নাই নে?
মানে সেই এ, হা। কি হ'ল এপছোপাই ক'ৰিব লাগিব। আৰু তোৰ তাত কি হয়, হা। কি কলি?
অ', এপটোৰ পৰাই কৰিব লাগে অ'।
অ', মানে অ'।
আৰু বেলেগ কিবা প্ৰচেছ আছে নি?
বেলেগ প্ৰচেছ মানে?
আ, মানে তই মোলে কিমান বাৰ ফোন কৰিব পাৰিবি?
পাঁচবাৰ।
এদিনতে পাৰিবি মানে?
এদিনত নহয় সেইটো কমপ্লিট কৰিলে। অকল পাঁচবাৰ।
ধৰি ল' আজি তই মোলে পাঁচটা কৰিলে আকৌ কাইলৈ কৰিব কৰিব পাৰবি নাই পাঁচটা।
সেইটো মই ভালকে নাজানো। কিন্তু মই যিমানটো জানো সেইটো কৰিব নোৱাৰি।
অ'।
ত' মানে সেইটো এটা টাস্কত এটা কমপ্লিট টাস্কত ত্ৰিশটা ফোন আহে। সেই ত্ৰিছটা টাস্কত তোৰ তাত ছটা চাবটাস্ক থাকে। উম, মানে সেইটো তোৰ এটা কমপ্লিট টাস্ক ত্ৰিছটাটো। সেই ইয়াত এটাহে এটা এটা টাস্কত মানে জিৰ' বাই ফাইভ জিৰ' বাই ফাইভ কে আহে।
অ',
শনি ছ'?
উম,
যেতিয়া জিৰ' বাই ফাইভকে আহে জিৰ' বাই ফাইভটো এটা তোৰ চাবটাস্ক।
হুম,
সেইটোত কমপ্লিট হোৱাৰ পিছতহে তোৰ সেইটো ফাইভ বাই টেন আহিব মানে সেইটোৰ ছেকেণ্ড টাস্কটো আহিব। সেই এটা কমপ্লিট টাস্কত মে বি তই পাঁচবাৰহে ফোন কৰিব পাৰ' মানে। মানে সেই ত্ৰিশটা ফোন কৰোঁতে তই মোক অকল পাঁচবাৰহে ফোন কৰিব পাৰিবি। আকৌ তই বেলেগ এটাক ফোন কৰিব লাগিব বেলেগ এটাকো সেই তেনেকৈ পাঁছ বাৰ ফোন কৰিব পাৰিবি। কিন্তু আমি ইটোৱে সিটোক পাঁচবাৰ পাঁচবাৰকে ফোন কৰিব পাৰিম।
কিন্তু তই মোৰ লগতে কথা পাতি থাকিব পাৰিবি বুলি ত্ৰিশটা কোনো সেইটো মানে নিবিদ নহয় হয়।
তে
সেইটো নোৱাৰোঁ মানে
য়া এইটো কি হব লাগে মানে ধৰি লওক
সেইটো টপিক তই জি টি পাতিব পাৰ এতিয়া আমি যেনেকৈ এইটো পাতি আছ ন'।
উম।
এনেকে আমি যিতি পাতি থাকওঁ মুঠতে সিহঁতক মন কৰিব লাগে যে যিকেইটা কথা ক ইয়াত কৰিব নালাগে সেইকেইটা নকৰিলেই হ'ল। বাকী তোৰ যি মন যায়। আজি আমি আমুকত গ'লো এইফালে গ'লো। সিফালে গ'লোঁ আজি আমি এইটো খাম সেইটো খাম আজি ক
যেতিয়া জষ্ট্ত হব লাগিব
অ', আৰু শ্লেং ৱৰ্দ ইউজ নকৰিলেই হ'ল। উম। অ বাকী তো যি মন যায় মানে, তই কিবা কিতাপৰ কথা আলোচনা কৰিব পাৰ'। কাৰোবাক কিবা কুৱেশ্যন ডিছকাছ কৰিব পাৰ' ইলেকশ্যনৰ কথা ইলেকশ্যন, হেল্ল'। শুনিছ নাই?
শুনিছ নাই?
হেল্ল', মই শুনি আছোঁ, তই শুনিছ নাই? হেল্ল', শুনিছা নাই? হেল্ল'।
হেল্ল'।
হেল্ল'।
গ শনা নহয়
তই না শুনা নে কি? এতিয়া শুনিছ নাই? হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'।
হেল্ল'।
শুনিছ নাই?
এইটো তাৰপৰা ডিচকানেক্টিংটো হ'ল নে নাই ডিচকানেক্টিং নহ'লে আধাটে থাকিলে কি কৰিব লাগিব?
সেইটো আধাতে থাকিলে সেইটো কমপ্লিট নহয় মানে সেইটো কমপ্লিট নহয় বুলি হেৰি কৰে। সিহঁতে মানে সেইটো কমপ্লিট হ'বলৈ দ দশ মিনিট পাতিবই লাগে মানে। ইমানটো নাপাতিলে তোৰ সেইটো নহয়। অ'। অ'।
হেল্ল'।
মই শুনি আছো, তই শুনিছ নাই?
এতিয়া তই‌
হা হা?
পোৱা নাই, তেনেকুৱা ক্ষেত্ৰত সিকিবলে ভাল হ'ব।
কি ক'লি?
হেল্ল'
শছ
অ'।
যদি মাজতে কথা পতাত নোহোৱা হয় যে অলপ দেৰি যদি ৰখি যায় তেতিয়া কি কৰিব লাগিব? তেতিয়া একো নকৰিলেও হ'ব নেকি?
আকৌ মানে সেইটো হেৰি নহয় সেইটো নেটৱৰ্কৰ ইছ্যু কাৰণে হয় সেইটো ইমান হেৰি নহয় চাগে।
এতিয়া নেটৱৰ্কৰ ইছ্যু কাৰণে তোৰ চাউন্ডটো মানে মই তই কই থকোটো মই শুনিছোঁ, কিন্ত মোৰটো তোৰ তালৈ যোৱা নাই তো তাত চাগে নেটৱৰ্কটো ভাল নহয়।
অ', হ'ব পাৰে এনেকুৱা।
কিন্তু মানে কথাটো হেৰি হ'লে ভাল, আউ মই তাক হেৰি কওতে সুধিছিলো মানে নম্বৰটো দিয়া পিছত মানে কথা পাতিবই লাগিব নে দুইটাই নে এটাৰ ফালৰ পৰা কিতাপ এখন কিবা এটা উলিয়াই পেলে পঢ়ি থাকিলেও হ'ব? উ মানে কিতাপ পঢ়ি থাকিলে নহব সিহঁতক পপাৰ পোন্ধৰ লাগে বুলি কৈছে মানে ইটো এফাল পা কিবা এটা কলে সিফাল পা কিবা এটা ক'ব লাগে মানে। সেইটো স্ক্ৰিপ্টেড হৈ যায় বুলি দিছে। অ মোৰ ইয়াত তেনেকুৱা এটা আছে হৈ যোৱা। স্ক্ৰিপ্টেড বুলি আহি কেনঞ্চেল হৈ গৈছে। এতিয়া তেনেকুৱা হ'লে বেয়া হয় আউ মানে অকমান তেনেকে কেঞ্চেল হৈ গ'লে।
গম পাইছ? অহ। মানে এইটো পোৰা প্ৰপাৰ কন্ফাৰচেচন লাগে দেই